অ',
হেল্ল'?
কি কৰিছাঁ?
এনেই আছিলোঁ, কিতাপ এখন পঢ়ি।
বহি আছোঁ, কি কৰি আছাঁ?
উম্।
কি কৰিছাঁ?
এনেই কিতাপ এখন পঢ়ি আছিলোঁ, উপন্যাস এখন।
আচ্ছা, তুমি ধান খেতিৰ বিষয়ে কিবা জানাঁ!
ধান খেতিৰ বিষয়ে, আমিতো চহৰত জন্ম হৈছোঁ। গতিকে মোৰ ইমান উম্, নাই মানে জ্ঞান নাই, ধানৰ ওপৰত। ধান খেতিৰ ওপৰত উম্, বলা বলা।
সময় আছেটো।
অ', আছে আছে। কোৱা, তুমি জানা।
নাই, আমি চহৰত জন্মিলেও, ধান গছ দেখিছোঁ, কিন্তু ধান কেনেকৈ হয় নাজানোঁ। আজি শিকিম আহা।
অ', ব'লা।
মই এনেই মাত
মই এনেই মা-দেউতাৰ পৰা শুনিছোঁ। থান মূলতি উম্, কোৱাচোন?
অ', তোমাৰ এক নম্বৰ হ'ল, তোমাৰ এইটো কয় আহু ধান বুলি কয়, য' মানে চত। বৈশাখত মানে ৰ ৰুৱে আৰু। আৰু আহাৰত কাটে, তিনি মাহৰ ধান। ৰুবলৈ ভাল, কিন্ত উৎপাদন কম। আৰু তোমাৰ দুই নম্বৰটো তোমাৰ যে, শালি ধান বুলি কয়।
অ'অ'অ'।
এইটো আহাৰ, শাওনত ৰোৱে, কাটি আঘোনত কাটে। পাছ লাগে বুলি কয়, কওঁতে মানে, ইয়েই বেছিভাগ
অ', অ', ঠিকে আছে দিয়া। অ আচ্ছা
আৰু তোমাৰ তিনি নম্বৰটো হ'লে যে বাহুধান
অ বাহু অ পানীত হয় নেকি?
অহ বানপানী বানপানীৰ সাত ফুট সাত ফুট হ'লেও নমৰে
অ
ডিঙি লমভা হয় মানে পানীৰ লগত
তুমি মই এটা কথা শুনিছিলোঁ দেই অসমত বোলে শালি ধানৰ খেতি বেছিকৈ হয় তুমি জানা নেকি কিয় হয়?
কিয় হয় মানে ক'ব গ'লে যে কাৰণ মানে জুলাই আগষ্টত বৰষুণ বেছি শালিৰ বাবে মানে পানীটো বেছি দৰকাৰী হয় আৰু শালি ধানৰ ভাত সোৱাদ
অ অ মইপাৰ খাই পাইছো নে নাই তুমি খাই পাইছা?
খাইছোঁ
অ ঠিকে আছে দিয়া ধান হ'বলৈ এই মানে কি কি কিমানটা খোজ খোজ আছে মানে
তেতিয়া চোৱা তোমাক ক'বলৈ গ'লে মই শুনামতে আঠ
মই শুনা মতে আঠটা খোজ আছে, অ
আমাৰ এক নম্বৰতে যোনটো মাটি চহোৱা বুলি কয় মানে ট্ৰেক্টৰ বা হাল বাই মাটি ভাঙে
অ অ
দুই নম্বৰতে তোমাৰ এই বিজ তলা মানে সৰু ঠাইত বীজ ছটিয়াই পুলি উলিওৱা যে কয়।
অ অ অ
মানে পুলি তোলো তোমাৰ বিশ পঁচিশ দিন পিছত কোমল পুলি তোলে মানে পুলি তাৰপিছত পুলি ৰোৱা মানে পথাৰত শাৰী
অ দেখিছিলো এইয়া অ অ অ গানো গাই
আৰু তোমাৰ পাঁচ নম্বৰতে যোনটোক কয় নিজণি বুলি কয় যে ঘাঁহ বন উভালি পেলোৱা
অ অ আশে পাশে যে হয়
হয় তাৰপিছত তোমাৰ এই সাৰ দিয়ে যে বিভিন্ন ধৰণৰ
অ মানে অ গোবৰ। অ অ
সাত নম্বৰ তোমাৰ এই যোনটো ধানবিলাক কাটে কাতি মাহত।
অ ধান কটা হয়।
দেন তোমাৰ একদম লাষ্টত তোমাৰ এ মৰণি মৰা বুলি কৈ যে খান। ধান গছ থেতেলিয়াই ধানা উলিওৱা।
অ এয়া মৰণা মৰা শুনিছোঁ। দেখিছিলিও চাগে মই। এবাৰ গাঁৱত মানে পেহীহঁতৰ ঘৰত যাওঁতে ত'। এটা কথা কওঁ।
উম।
ছয়মাহ খাতি খেতিয়ে চাৰিটা আড্ডা। পূজাৰে মানে ধান, ধান খেতি কৰে আৰু আমি পাঁচ মিনিটতে এইয়া ভাত খাই পেলে শেষ কৰোঁ।
উ হয়। এতিয়াচ হোৱা সমস্যাৰ কথাটো হ'ল যে কিন্তু এতিয়া কৃষকৰ বহুত সমস্যা।
উ হয় বাৰু। হেখিনি, কৃষকৰ সমস্যা তোমাৰ ধৰা এয়া আমাৰ এতিয়া অসমৰ কথাই বাৰু কৈছোঁ, কৈতিয়াক খৰচ কিমান বেছি হয় তোমাৰ ট্ৰেক্ টৰ এখনতো তোমাৰ আঠ হাজাৰ টকা, একবিঘা মাটিত তোমাৰ সাৰ দৰৱ দিওঁতে, গোটেইখিনি কাম কৰোঁতে তোমাৰ এখন ট্ৰেক্টৰত তোমাৰ আঠ হাজাৰ টকা, নুন্যতম আঠ হাজাৰ টকাটো লাগিবই। আৰু আচলতে আ ধানৰ মানে যিখিনি দৰদাম হেখিনি আচলতে আ কম হয় মানে সো তৰশ ওঠৰশ টকাত তোমাৰ কুইণ্টল মানে এক কুইণ্টল, দুই কুই, দুই কুইণ্টল ধান দি দিয়ে। ত' তাতেতো এতিয়া কৃষকসকলৰতো লাভ নাথাকে নহয়নে?
উ।
আৰু বাকী আজিকালিতো জানাই আৰু আজিকালি ল'ৰা-ছোৱালী তোমাৰ অ' মানে বৃত্তিমুখীহে হয় মানে চাকৰিমুখীহে হয় ধান মানে খেতি কৰিবলৈতো সকলোৱে লাজেই কৰে। খেতি কৰা এতিয়া মানে কৃষকৰ অভাৱ হৈছ তে আচলতে। আ হেইবোৰ কথাটো আমি মানে মন দিয়াটো উচিত। কৃষক নাইয়েই আজি কালিতো ল'ৰা-ছোৱালী খেতি নকৰেই। সকলোকে খালি চাকৰিয়েই লাগে।
। পোকো লাগে দিয়াচোন। মাজুলী পোক বুলি কয় মানে সেইটো পোকে গছ, গোটেই গছ খাই দিয়ে।
অ' পোক লাগে, পোক লাগে সেইয়াই আৰু সমস্যা বহুত আছে। তাৰ কিছুমান বাৰু সমাধানো আছে। যেনে তে আমি ধৰা জৈৱিক খেতি কৰিব পাৰোঁ। যেনেদৰে গোবৰ সাৰ দিলে মাটি ভালে থাকে। ধানৰ দাত তেতিয়া মানে ধানৰ দামতটো মানে বেছি হব, বেছি হ'ব আৰু ধানবোৰ যদি এতিয়া আমি ভাল ধান যোগান ধৰিব পাৰোঁ আৰু আ আৰু এটা এনেকুৱা পদ্ধতি আছে মানে তোমাৰ ধৰা য'ত মানে কম পুলি ৰুই পেলাই তাতে মানে কম পানী দিব লাগে। মানে ধানৰ পুলিটো কমকে ৰুই তাতে কম পানী দিলে তেতিয়া মানে ধান বেছিকৈ হয়।
আৰু এটা আছে তোমাৰ বিছ জন কৃষক কে লগ লাগি একেলগে মানে বেচিলে বেপাৰীয়ে তেতিয়া ঠগ খাব নোৱাই। এনেকুৱা কিছুমান মানে সমস্যাৰ মানে সমাধান মই জানো শুনিছিলোঁ, নিজে ভাবি পেলাইয়ো ক'লোঁ। বাকী তুমি কি ক'বা, ক'ব কুজিবা?
কি ক'ম আৰু যি কছা ভালেইখিনিয়ে কৈছা।
অ' হেইয়াই।
ধান মানে মাথো খাদ্য নহয় ধান মানে অসমীয়াৰ জীৱন, সংস্কৃতি আৰু বিহু।
উম তাকেতো আমিতো ভোগালী বিহুত তুমি চাবা ভোগালী বিহুতটো আমি নতুন ধান আমি মানে নতুন ধান খাওঁ মানে, ধানৰ ভাত খাওঁ, নতুন ধানৰ চাউল খাওঁ তাৰপিছত তাতে আমি মেজি জ্বলাওঁ পিঠা খাওঁ নহয়নে চ এয়া সকলোবোৰতো ধানৰ বাবেই সম্ভৱ হৈছে।
চোৱা কিছুমানেতো মানে ভাত খোৱাৰ টাইমতো বহুত খিনি ভাত এৰি দিয়ে ন সেইটো কৰিব নালাগে আচলতে
নালাগে তেতিয়া তাত কাৰণ তাতে সেই চাউলখিনি সেই উম য'ৰ পৰা আহিছে ধানখিনি সেই ধানখিনিৰ মাজত কিমান কৃ কৃষকৰ কিমান পৰিশ্ৰম লুকাই আছে সেইখিনিতো আমি অনুভৱ কৰিব নোৱাৰোঁ। সেয়া একমাত্ৰ তেওঁলোকে কৃষকসকলেহে অনুভৱ কৰে গতিকে তেনেকে আচলতে এনেই পেলাই দিব নালাগে আচলতে নষ্ট কৰিব নালাগে খাদ্য।
উম
বাকী কি ক'ব বাকী তুমি এ খেতি দেখিছানে গাঁৱ?
খেতি দে
খেতি দেখিছো খেতি কৰিছোঁও। বা খেতি কৰিও পাইছা মই আচল তে মই গৈছিলোঁ মই আহাৰ নহয় আহিন মাহত তেতিয়া মানে সোণালী ধানবোৰ যে পুৰা সোণালী হৈ থাকে ন খেতি পথাৰবোৰ মই আচলতে গৈছিলো চাব কাৰণে বিৰাট ভাল লাগে মানে কৰি পোৱা নাই দিয়াচোন। বাকী তুমি ক এ মানে এটা কথা কোৱাচোন ধান খেতি বিশেষকৈ অসমৰ মানে জীৱনৰ বাবে অসমৰ কৃষকসকলৰ বাবে ধান খেতি কিয় গুৰুত্বপূৰ্ণ আমিতো বেলেগ বেলেগ খেতিও কৰিব পাৰোঁ শাক-পাচলি, ফল-মূলৰ খেতি কিন্তু ধান খেতিটো কিয় গুৰুত্বপূৰ্ণ
আচলতে ধান হৈছে অসমৰ
তেওঁ অসমৰ
প্ৰধান অৰ্থনীতিৰ ইয়াত মানে সত্তৰ শতাংশ মানুহৰ বিকা নিৰ্ভণ কৰে
হয় হয় হাৱ ধানৰ ওপৰতে আচলতে কাৰণ গ্ৰাম্য অঞ্চলৰ যিখিনি মানুহ সেই তেওঁলোকেতো ইমান চাকৰি বা কিবা কিবি সেইবোৰতো নহয় তেওঁলোকৰ সকল জীৱনটো ধানৰ ওপৰত তে নিৰ্ভৰ কৰে তেওঁলোকে ধান বেচি পেলাই নিজৰ জীৱিকা অৰ্জন কৰি আছে আৰু আমাৰ নিচিনা আমিতো আৰু বাকী চাউলটো ভাতটো আৰু সকলোৱে খায়েই সেইবোৰতো ধানৰ পৰাই হৈছে গতিকে আমি কিছুমান কথা আচলতে আমি এতিয়া অনুভৱ কৰ সময় আহি পৰিছে। নহ'লে পিছলৈ মানে বহুত বিপদৰ সন্মুখীন হ'ব পাৰে। মানে অসমৰ জনৰ জীৱন বা কাৰণ ধান ধান খেতি কৰাৰ যদি মানুহ নাথাকে তোমাৰ ধান হ'ব ক'ৰ পৰা মানুহে ভাত খাব ক'ৰ পৰা নহয়নে?
উম
উম তাকে আৰু
আৰু বাকী আৰু মোৰ বাৰু ক'বলগীয়া? আছে তোমাৰ মানে এটা হেৰি জানানে অ মানে উ কিছ কিছুমান মানে গান এটা তুমি জানানে? ভূপেন হাজৰিকাৰ যে এটা গান আছিলে তোমাৰ এই মোৰ ধৰিত্ৰী আইত যে কৃষকক লৈ যে তেখেতে যে গাইছিলে মানে, কৃষকে সেই গানটোত আচলতে? সেই গানটো যদি আমি ভালদৰে অনুভৱ কৰো ন তাতে আচলতে কৃষকসকলৰ যিখিনি সমস্যা? সেই সমইছ? স্যা খিনিৰ কথা আচলতে তেখেতে কিন্তু বহুত কৈ গৈছিলে তুমি শুনিছানে গানটো,
অ', শুনিছোঁ লাষ্টত এই ক'ব ক'ব বিচাৰোছ? টো যে জয় জোৱান, জয় কৃষাণ, কৃষক বাচিলে আমি বাচ?
হয় হয়, হয় হয় সেইয়াই আৰু বহুত ভাল কথা অঁ অঁ দিয়া হ'ব দিয়া,